মনে
অ কি খবৰ
ভাল ভাল, তোৰ?
এই আছোঁ আৰু দে।
ভাত-পানী খালি?
ভাত পানী খোৱা বোৱা কৰিলোঁ তই খালি নে নাই?
মই খোৱাই নাই, খাবলৈ মন যোৱা নাই। গৰম যে!
খোৱা বোৱা কৰিবলৈ অলপ অসুবিধাই হয় ন
সেইটোৱেই, খাবলৈ মনেই নাযায়। এতিয়া বতৰটো ঠাণ্ডা কৰিছে বাৰু। বৰষুণে দিব আৰু চাগে আন্ধাৰ হৈ আহিছে।
নাই নাই বৰষুণজাক লাগে বুজিছ। মানুহৰ দেহা-মনবোৰো অলপ মুকলি হ'ব।
সেইটোৱেই, ইমান গৰম হৈছে আৰু ঘামি-ঘামি অৱস্থা নোহোৱা হৈ গৈছে।
কৰিবলৈ
অ, তইটো কাম-বন কৰ ন।
উম কাম-চাম কৰে। দোকান এখনো আছে। দোকানখন বৰ্তমান ঈশ্বৰৰ কৃপাত বহুত ধুনীয়াকৈ চলি আছে, দোকানখন এতিয়া তাকে ভাবিছো এই মাহতে চাগে লাষ্ট মানলৈ দোকানখন অলপ ডাঙৰ কৰিম বুলি ভাবিছো। পইচা পাতিও যা যোগাৰ অলপ মানে কৰিব পাৰিছোঁ।
অ অ মোকো কাম এটা লাগে মানে মই কাম বিচাৰি আছোঁ কাম পোৱাহে নাই
অ পোৱা নাই নেকি তোৰ কাম?
নাই, বিচাৰি আছোঁ। য'ত-ত'ত বহুত জেগাত বিচাৰিলো মই। মই বাঅ 'ডাটা দিছো শ্বপিং মলবোৰত যে তাত দিছো মানে নাপাওঁ হয়।
তই মোৰ দোকানখনতো থাকিব পাৰিলি হয়।
পাৰিম নেকি?
অ ধুনীয়াকৈ চলিব পাৰিবি, ধুনীয়াকৈ বিক্ৰী-বাৰ্তা হয়। দুটা এখন দোকান এইবিলাক ধৰ বস্তু-চস্তু দিয়া, পইচা-চইচা লোৱা ধৰ।
অ, অ, মানে কেচিয়াৰ।
অ কেচিয়াৰ ত মানে দোকান আছিল ন, তই চাব লাগিব এখন দোকানখন মানে অলপ ডাঙৰ কৰি পেলাই দুখন হৈ গ'ল মানে এতিয়া আৰু অলপ কাম আছে এখন ডাঙৰ কৰি আছোঁ দু
উম।
মানে এ ভাল ল'ৰা এজন লাগে পইচা পাতি হিচাপো ৰাখিব লাগে বাকী লৰা এজন অ বাৰু বস্তু সস্তু দিয়াৰ এজন মানে পই পইচা চইচা লোৱা এজন লৰা এজন লাগে মানে মোক। বল খুবেই দৰকাৰ হৈ আছে।
মোকে ৰাখিব পাৰ
অহ তই থাকিব বিচাৰিলে থাকিব পাৰ তোৰ কথা ধৰ।
মই এতিয়া মানে কলেজো নোযোৱা হ'লো না ঘৰতে এনেই বহি আছো। সৰু সুৰাকে যদি মোৰ হাতৰ ইনকাম টোও আহি থাকে কিবা এটা ভাল লাগিব ধৰ।
ভাল হব অ কিবা কিবি এটা দৰকাৰী বস্তু কিনিবলৈও বা কৰিবলৈও হয়নে নহয়?
ভাল লাগে।
ন পঢ়ি থাকিলে ধৰ বেলেগ কথা তেতিয়া ঘৰৰ পৰা শুই থাকিব পাৰি ন? অ' দোকানত ধৰ চব বস্তু এভেইলেবল আছে। আছে বৰ্তমান এতিয়া।
অ 'মানে গেলামালৰ দোকান নে নে তাৰ উপৰিও বেলেগ আছে আৰু
গেলামালৰ দোকান হয় কিন্তু আইচক্ৰীম ঠাণ্ডা এইবোৰ একো মানে চব যোগাৰ আছে আৰু সন্ধিয়া সন্ধিয়া ফাষ্ট ফুডো অলপমান মানে চলে আৰু এইখিনিতে। ম একসাই ল মানে ফাস্ট ফুডৰ বস্তু চস্তু মই বনাওঁ। সন্ধিয়া
আ থই আইব না
দিয়া মই বনাও। দিনত এজন ল'ৰা থাকে। দিনত এজন লৰা থাক এতিয়া যদিও মানে ল'ৰাজনে চব চাই চি চোৱা চিতা কৰি আছে যদিও সন্ধিয়া মানে ফাষ্ট ফুডৰ দোকান খনে এইবিলাকৰ চিকেন পকৰা, পকৰি, ঘুগুনি, আলু চপ। এ তেনেকুৱা বস্তু মানে বনায়। কৰি দিম দিম চব। তাৰপিছত বইল দিম। এনেকুৱা মানে চলাই আছ আৰু। অ' ধুনীয়া লাভ হয় এতিয়া লাভ হৈছে কাৰণে দোকানখন ডাঙৰ কৰিছো। আৰু বেলেগতো ইনকামো নাই ন দোকান খনৰ পৰাই ধৰ দোকানখন একে সৰু আছিলেটো প্ৰথমতে এই সৰু পৰা কিমান লাহে লাহেকৈ কেনেকা অকন অকনকৈ এতিয়া তিনি চাৰি বছৰত কিমান ডাঙৰ হৈ গ'ল। দোকানখন তাকো আকৌ এটা ৰুম বনাবৰ কাৰণে ডাঙৰ কৰিম এইকেদিনতে মিস্ত্ৰী লগাই কৰি।
বাহ ময়ো মানে এনেকে সৰু দোকানো খুলিব পাৰো ন।
অ' তই, তই প্ৰথমতে আইডিয়াটো লৈ ল দোকানখনত আহি পেলাই ব্যৱসায় কেনেকৈ কি কৰে। কাষ্টমাৰ কেনেকে অ' কাস্টমাৰক কেনেকে ইমপ্রেস কৰিব লাগিব কি চিস্টেমত চলিব লাগিব অ', তই অলপ দিন দোকান খনত থাকি। কৰি ল কাম কৰিল পইচাও পালি বাকীতো আইডিয়াটো আহি যাব। আইডিয়া তই মোৰ চাইডতো জেগা ঢেৰ আছে। বেলেগে- বেলেগ এতিয়া মোৰ- মইতো যিবোৰ বস্তু বিক্ৰী কৰি আছোঁ, তই বেলেগ বস্তু দি দোকানে- ৰুম এটা আৰু বনাই ল' মোৰ ওচৰতে, জেগাও আছে। ধুনীয়া ডাঙৰ জেগা পৰি আছে বেকাৰ, অ'।
আজিকালি বস্তুবোৰৰ বৰ দাম বাঢ়ি গৈছে।
বস্তুবোৰত দাম মানে দামৰ কথা নকবা আৰু। একে মাধমাৰি দিছে আৰু। জনতাৰ মূৰত।
সেইটোৱে। বস্তুবোৰ এতিয়া ধৰ কিনো বুলি ক'লেও বহুত দাম বাঢ়ি গ'ল, এতিয়া দোকানৰ মালখিনি উঠাবলৈয়ে তাত পইচা লাগিব ন' বহুত।
পইচা- পইচা-পাতিটো চোৱা। পইচা-পাতি তোমাৰ লাগিবই। পইচা-পাতি লোৱা তুমি পাৰিলে কবাৰ পৰা লোন নললেও, ল'ব পৰা কম হিচাপত, লোনতটো তুমি দোকানখনত লগাই পেলাই তেতিয়া দোকানৰ পৰা তোমাৰ লাভটো হৈ থাকিব, তাৰ পৰা তুমি মাহে মাহে ইনষ্টলমেন্ট হিচাপত কিস্তি মাৰি থাকিবা।
লোন কি বুলি লম? এতিয়া লোনটো ল'লোৱে ধৰা হা। তাৰপিছত মানে দোকানখন নচলিলে, ইনষ্টলমেন্টটো ক'ৰ পৰা মাৰিম মই?
দোকান নহয়-নহয়-নহয়-নহয়। এই ধাৰ আছে বাৰু মই কথাটো গম পাইছোঁ। এতিয়া দোকানখন যেতিয়া তুমি খুলিবা, দোকানত বেপাৰত লাভ লোক লোকচান সকলো তুমি যেতিয়া মোৰ ইয়াত আহি যাবা তই তেতিয়া তই নিজে গম পাই যাবি যে লাভ হ'ব লোক টান হ'ব। এনেকুৱা সময়ত একেবাৰে ডুবাই পেলাব, এনেকুৱা সময়ত তোমাৰ উঠাই পেলাব, ধৈৰ্য মেইন। এতিয়া তুমি তিনি-চাৰি বছৰ ক তিল ধৰি পেলাই মই কৰি আছোঁ। মোৰ ছয়-সাত মাহতো দোকান এনেইে খুলি বহি থকা নিচিনা হৈছে। এতিয়াও মই ধৈৰ্য হেৰুওৱা নাই। ধৈৰ্য্য ধৰাৰ কাৰণে আজি দো দোকানখন ডাঙৰ হৈছে, কাষ্টমাৰ চিনি পাইছে। দুই-এট তাৰ লগত নানা ধৰণৰ কথা পাতোতে অ' তোমাৰ চিষ্টেমবোৰ তেনেকুৱা টাইপতে যাব আৰু। প্ৰথমতে কাষ্টমাৰবোৰ টানিবৰ কাৰণে দুই-এটকা কমাইও ল'ব লাগিব। কিছুমান কাষ্টমাৰৰ পৰা।
কিবা ফেষ্টিভেল হ'লে চাগে বহুত লাভ হয় ন'?
ফেষ্টিভেল হ'লে তোমাৰ বহুত ধুনীয়া লাভ হয়।
যেনে দুৰ্গা পূজা, বিহু।
আলা বিহু এনেকুৱা সময়ত। আৰু বাকী সময়ত বাৰু বহুত মানুহ চিনাকি হৈ গ'ল নহ, গোটেই ল'ৰা হওক বা বয়োজেষ্ঠ মানুহ হওক তেওঁলোকো মানে আহিব সন্ধিয়া তোমাৰ চাহৰ ব্যৱস্থাটো কৰো ন, চাহ, নাৰিকল বিস্কুট তেনেকুৱাও কৰিও আছে। ন মানে চাহকাপ খাবলৈ মধু দোকানলৈকে আহে মানে সকলো।
অ ভাল কৰিছা এইটো। তোমাৰ ওচৰে-পাজৰে চাগে ইমান দোকান নাই ন?
দোক দোকান তেনেকা আছে যদিও মানে এইখিতে দোকান নাইয়ে। মানে ইফালৰ পৰা আহিলেও মানুহে মোৰ দোকানখনে পায়, সিফালৰ পৰা আহিলেও মোৰ দোকানখনে পায় মানে।
অহ, জেগাটো ভাল পালি তই। সেইকাৰণে মানে চেলটো বেছি হৈছে।
ন চেলটো ধুনীয়া হৈছে। বৰ্তমানৰ কৃপাত কিন্তু মোৰ চেলটো আগতকৈ মানে অকমান বাঢ়িছে।
অ' সেইটোৱে। গাঁৱত মানে এখনতকে বেছি দোকান হ'লে মানে চেলটো
কমি যায়, কমি যায়। তাতে মই ঘৰৰ কামো ধৰ দোকানখনৰ পৰাই ঘৰৰ কামো আগবঢ়াই আছোঁ। ঘৰৰ কাম কৰি আছো। উম, ঘৰটো অলপ বনাই আছো। তো এতিয়া?
অ অ, কি আৰ চি চি নে?
আৰ চি চি নহয়, তোমাৰ আচাম টাইপহে বনাই আছো। ছটা ৰুমৰ। বাকী তোমাৰ টিঙ-চিঙ মৰা কালি কম্প্লিতলি হৈ ক'ল প্লাষ্টাৰ শ্ল কৰা এতিয়া। দৰ্জা-খিৰিকিখিনি বাকী আছে। এইখিনি তোমাৰ কালি-পৰহিলৈ ভিতৰত আনি কৰি মিস্ত্ৰী আনি পেলাই লগাই ক্লিয়াৰ কৰিম।
সেয়ে মই কাম বিচাৰি- মই কাম বিচাৰি ফুৰিছোঁ। আমাৰো ঘৰটো বনাব লাগে। ঘৰটো আ ন্ধা বনাই থোৱা আছে।
উম, তাকে। নাই, তুমি বিচাৰিব দৰকাৰ নাই। তুমি মোৰ তাত আহা আইডিয়াবোৰ লোৱা কেনেকে খুলিব লাগিব, কেনেকে চলাব লাগিব, তাৰ পাছত তোমাৰ যেতিয়া পইচা-পাতি সুবিধা হ'ব তুমি তেতিয়া নিজে এখন খুলি লোৱা।
পাৰি বাৰু, বেছি নালাগে মোক এ মাহত পাঁচ হাজাৰ মান হ'লেও হ'ব। ইমান দৰকাৰ নাই।
পাঁচ হাজাৰ মানে তুমি এটা কাম কৰিবা, পাঁচ হাজাৰ চোৱা তুমি তাতকৈ তুমি দুই-এটকা বেছিও পাব পাৰা বা কমো পাব পাৰা। কিয়নো এতিয়া দোকানখন তুমি এইখিনি চালে সন্ধিয়া টাইমত মই তোমাৰ ফ্ৰাষ্ট ফুটৰ বস্তুখিনি বনাও তাতো অকমান তুমি ধৰা মোৰ হাত ধৰি দিবা। তাতে কিবা-কিবি ধৰক অ'। বাকী খোৱা-বোৱা চিন্তা কৰিব নালাগে। দিনত ভাত-চাত খাব পাৰিবা হোটেল আছে। তাতো ভাত-চাতো খাব পাৰিবা। আকৌ দোকানতো তোমাৰ গেছৰ ব্যৱস্থা আছে। তাতো যদি বনাই খাওঁ বুলি কোৱা ভাত, তাতো বনাই খাব পাৰিবা।
অ' ঠিকে আছে তেনে। পাৰি বাৰু।
উম, পাৰি ইটো। তাত কষ্ট নহয় তোমাৰ, কাষ্টমাৰ আহিব, মানুহ আছে, মালবোৰ দিয়াত তুমি খালি পইচাটো ল'বহে লাগে।
সেইটোয়ে আৰু ঘৰৰ ওচৰতে ন মেইন কেচ আৰু মানে মই টাউনত বিচাৰিছিলো। টাউনত এই শ্বপিং মল বোৰত কিমান কৰিবা এক একদম ৰাতিপুৱা দশটাৰ পৰা বুলি ৰাতি নটা-দশটালৈকে হয়। এই বাৰ' ঘন্টা কোনে কাম কৰে?
বাৰ ঘণ্টা তোমাৰ কাম কৰিবৰ অসুবিধা আছিল এই কম বাৰ' ঘণ্টা তুমি খাটি থাকা ৰাতি পুৱা ন'টা বজাৰ পৰা ৰা ৰাতি নটালৈকে।
বাৰ' ঘন্টা কৰিকিনে ন-দহ হাজাৰত কিয়ে হব, হয় নে নাই? আৰু মোক ঘূৰাটোও নহ'ব এতিয়া। মই বেছি ডাঙৰো নহয় ন', ঘূৰিব কৰিব লাগে।
তাক তাকে এইটো কাৰণে মানে যিমান পাৰো সোনকালে তুমি মোৰ দোকানত আহি যোৱা। এপাক আহিলে তোমাৰ- তোমাক এইটো কোৱা নাই, জুৰবস্তি কৰা নাই, তুমি মোৰ তাতে সোমোৱা। তুমি এবাৰ এটা কাম কৰা। তুমি এটা কাম কৰা। তুমি দুদিনমান আহি চাই যোৱা। চাই পেলাই তোমাৰ যদি ভাল লাগে কৰা। বেয়া লাগি নোৱাৰা, নালাগে কৰিব।
নাই - নাই। মই কৰিয়ে দিম বুজিছা?
তাত অসুবিধা বুলিবলৈ তুমি একো নোপোৱা।
গম পাইছো সেইকাৰণে মানে আৰু মেইন কেছ ঘৰৰ ওচৰতে ন। শুনিছা?
হ হ।
হেল্ল'?
তাক- অ' তাকে তুমি চাই লোৱা যদি ভাল লাগে। তুমি পাৰিলে এপাক আহি যাবাচোন ৰাতিপুৱা চাৰিটামান বজাত।
কেইটাত যাম কোৱা।
উ। এঘাৰটা মান বজাত আহি যা শুৱা নেকি ৰাতিপুৱা?
এ কাইলে?
অ' কাইলৈ ৰাতিপুৱা এঘাৰটা বজাত আহি যাবা। অ'!
উম- উম। হ'ব বাৰু।
এঘাৰটা মান বজাত আহি যাবা। অ' তুমি ৰাতিপুৱা এঘাৰটা বজাত আহি যাবা, ন'? তুমি কিবা এটা শিকিবও পাৰিলা, বাকী ধৰ তুমি মনটোও তোমাৰ ভাল লাগিলে,
উম পিছে চাহ-তাহ খোৱাবানে?
অ' দে। বা তুমি আহিলে চ- তোমাৰ চাহ একাপ খুৱাব নোৱাৰিম নেকি আৰু?
হেঁ-হেঁ চাহখন খাব লাগিব, যাম যেতিয়া আৰু।
চাহ-তাহ খাবা, ঠাণ্ডা-চাণ্ডা খালে খাব পাৰা, আইচক্ৰীম-চাইচক্ৰীম পুৰা এভেইলেবল আছে। চব খাব পাৰা, যি বিচাৰা।
অ' হ'ব। তেনে মই চা
কাইলেতো, অ' তুমি-তুমি কৰ্মচাৰী হৈ অহা নাই নহয়! তুমি এজন আলহী নিচিনাকৈ আহিবা কালি মোৰ তাত।
উম
হয় নে নহয়? তুমি এদিন নাই। তুমি আহি পেলাই চাই যোৱা, যদি ভাল লাগে কৰা বেয়া লাগিলে নালাগে ৰ'। মোৰ মানে- তুমি বেয়া নোপোৱা কিয়নো মই তাতে থাকো ন'। মই তাতে থাকো আৰু যিজন মোৰ ল'ৰা আছে তেৱোঁ বহুত ভাল ল'ৰাজন। আৰু বাকীতো এনেই বেকাৰ বহি থাকিব নালাগে নই কাষ্টমাৰ এনি টাইম তামানে কাষ্টমাৰ, থাকেই।
অ'।
ধুনীয়াকৈ কাষ্ট ষ্টমাৰ-চাষ্টমাৰ আহে, ভাল ব্যৱহাৰ-চব্যহাৰ কৰিবা, কি বিচাৰে উলিয়াই দিব দিবা ল'ৰাজনক।
উম। মই খালি বহি থাকিলেই হ'ল ন'?
থাকিবহে লাগে।
অ'- অ' বাকী চি চি টিভি আছে নে নাই?
চি চি টিভি কেমেৰা আছে বাৰু। এটা আছে। ভিতৰত আছে বাহিৰ ফালে নাই বাৰু! ভিতৰত ও, হোৱা নাই ভিত, নাই নাই মই ভিতৰত ৰখা আছে কিন্তু বাহিৰ ফালে দিয়া নাই ভিতৰত তে ৰাখিছোঁ।
ঠিকে আছে। মানে চোৰ কেচটো আজিকালি বাঢ়িয়ে গৈছে।
চোৰ চোৰৰ কথা নকবা আৰু এনেকুৱা সংসাৰ চোৰ বা।
সেইটো এইটো
তাকে। ঠিক আছে, তুমি মোক ফোন কৰিবা হা? অ'কে।